হেল্ল'।
অহ, কি কৰি আছা?
অ' মই আছোঁ এনে তুমি?
অ' এনেই মইও এনে বহি আছো ৰবা। চাহ পানী খালা?
মই চাহপানী খালোঁ বাৰু, তুমি খালা?
অ', অ', খালোঁ, খালোঁ এ এ আমাৰ ঘৰত পিঠা বনাইছিল দুদিনমান আগতে তাকে পিঠা এখন ললো আৰু। উপায় নাপাই।
আচ্ছা আচ্ছা। তুমি টেকেলি পিঠা খাই পাইছানে?
অ' পাইছো, মই পিঠাৰ ভিতৰত টেকেলি পিঠা খায়ে বেছি ভাল পাওঁ।
অ' মোৰো বহুত ভাল লাগে আজি আমাৰ সেইটোৱে আছিল বাৰু।
কি কোৱা, মোকো মাতিব পাৰিলা হয়।
মানে কাষৰ মামী এজনে দিছিলে।
অ', অ'।
তাকে আৰু তোমাৰ যে ওপৰত যে গুড় দি দিয়ে নাৰিকলৰ লগত
অ' তেতিয়া আৰু বেছি ভাল লাগে।
অ' তেতিয়া মানে বেছি ভাল লাগে, ঠিকে কৈছা।
আৰু মোৰ এই যে শুকান পিঠাটো যে চাউলেৰে বনাই বিহুৰ সময়ত সেইটো পিঠা মোৰ ভাল নালাগে। বৰা চা, এইটো বৰা চাউলৰ পিঠাটো যে। তিল দিয়ে, তিলৰ পিঠাটো যে তিল দিয়ে যে ভিতৰত কিছুমানৰ নাই।
অ' আচ্ছা, আচ্ছা, আচ্ছা, আচ্ছা, আচ্ছা মই নাৰিকলটোহে ভাল পাওঁ। ভিতৰত নাৰিকল দিয়াটো।
মই এটাও ভাল নাপাওঁ, ভাল নালাগে ইমান শুকান শুকান লাগে।
অ', তুমি চাহত ভিজাই খাবা, গাখীৰ দিয়া চাহত তেতিয়া বেছি ভাল লাগে।
ট্ৰাই কৰা নাই বাৰু আজিলৈকে বাৰু, তুমি কৈছা যেতিয়া কৰি চাম।
অ', বাকী তুমি আৰু তোমাৰ লাৰু কোনটো ভাল পোৱা তিলৰ নে নাৰিকলৰ?
মই তিলৰ লাৰু ভাল পাওঁ, নাৰিকলৰ লাৰু মইও সিমান ভাল নাপাওঁ।
অ মই নাৰিকলৰে ভাল পায় কিন্তু ছোৱালী বিলাকক মই দেখিছো তিলৰটো বেছি ভাল পায়
অঁ, মানে। মই নাৰিকলৰ লাৰু কিয় বেয়া, নহয় মানে মই নাৰিকল দিয়া বস্তুৱেই ভাল নাপাওঁ মই নাৰিকলটো কেঁচাই খাই ভাল পাওঁ মানে ধৰি লওক পিঠাত যদি নাৰিকল দিওঁ মই তেতিয়াও বেয়া পাওঁ নাই, তাৰ পিছত আ লাৰু বনালেও ভাল নাপাবও পাৰে। আমাৰ মাঁ হতে কেতিয়াবা চুজি বনালে বা কিবা বনালে এনেকে নাৰিকল- চাৰিকল দিয়া মই ভাল নাপাও নাৰিকলৰ বস্তুটো কিয় বা নাজানো আৰু।
আচ্ছা আচ্ছা থাকেই কিছু মান এনেকুৱা!
উম, উম এনে তোমাৰ চব! চবচে বেছি ভাল লগা পিঠা আৰু লাৰু কি? লাৰুটো বাৰু গম পালো, নাৰিকল লাৰু আৰু পিঠা!
আহ অ পিঠা বুলি ক'লে তোমাৰ এ নাৰিকলৰ পিঠাই দিয়া তুমি যে ক'লা বৰা চাউলৰ ভিতৰত। নাৰিকল ভৰাই দিয়ে।
উম, উম উম আৰু এনে খাইতো ভাল পোৱা, বনাবলে জানানে নাই?
বনাব তোমাৰ এ নাৰিকল এ নাৰিকলৰ লাড়ু লাড়ু কৰি পাইছোঁ। বেলেগ আজিলৈকে ট্ৰাই কৰা নাই কাৰণ ট্ৰাই কৰিব খুজিলে সিহঁতৰ বহুত ভয় থাকে, ভাঙি যাব -ভাঙি যাব।
অ, অ অ নাই লাৰুটো লা! লাৰুটোৰ লাৰু হৈছেনে গোল হৈছে নে নাই?
লাৰু হৈছে বাৰু, গোল হৈছিল।
অ, অ- অ
ভালে দিয়া মই এনে বনাই পাইছোঁ মই খাওঁৱাতকে বেছি বনাই বেছি ভাল পাওঁ দিয়া মানে বনাই মানে যোনটো আমেজ লাগে, তেতিয়া মানে আৰু যেতিয়া নাভাঙে! সেইখন তেতিয়া আৰু বেছি ভাল লাগে।
উম উম!
এনে বনাই পাইছো বাৰু এ-একো নবনোৱাকে নাই থকা আজিলৈকে। আৰু আজিকালি এনেই, অ', কোৱা?
অ বাকী এইবাৰ বোলো আগতীয়াকৈ পিঠায়ে দি বনালা যে!
এ নাই আমাৰ মানে ঘৰত কেতিয়াবা কেতিয়াবা মন যায় খাবলৈ মাহঁতৰ আৰু বিহুৰ সময়ত মানে আমাৰ বেছি ভাগ এই আ কোনোবা মানুহ মৰে বা কোনোবা কাৰোবাৰ কিবা হৈ যায়, ত' মানে সেইখিনি সময়ত! ৰৈ যায় মানে, আমাৰ প্ৰত্যেকবাৰ বিহুৰ সেইখনে মানে লেঠা লাগে এখন ত' সেইকাৰ ণে মানে আগতীয়াকৈ এবাৰ মাজতে সেনেকে পিঠা বনাই কেতিয়াবা খোৱা যায় আমাৰ। আৰু মানে এই! এতিয়া আমাৰ গাঁৱৰ পৰা ককা আইতাহঁত আহি আছে আৰু খুুৰী মাহঁতো আহি আছে সেনেকে মানে এটা মানে! বনোৱা গ'ল আৰু
হুম হুম
গৰম বন্ধ যে, গৰম বন্ধত ফুৰিব আহিব গোটেই গহ ভাইটি ভন্টিসকল।
হম। ঠিকেই আছে বাৰু আৰু পিঠা মানে আজিকালি ধৰা পিঠাটো তোমালোকে যে তোমালোকেতো ঘৰত বনাইছা ন' পিঠা খাব মন গৈছে ঘৰত বনাইছা?
উম
উম, আমি দেখিবলৈ পাওঁ যে তুমি এই ধৰণে খাব মন যাওঁতে বনাইছা ঠিক আছে, কিন্তু আমি দেখিবলৈ পাওঁ যে! মানুহে যিখিনি সময়ত পিঠা বনাব লাগে, অৰ্থাৎ মাঘৰ বিহুত সেইখিনি সময়ত মানুহে পিঠা কিনি আনি মানে আলহীক দিয়ে। নিজেও খায়।
অ', হয়। দিয়া দি উ, দেখিছো, ময়ো দেখিছো। ভোগালী মেলা হওঁক বা কিবা কিবি এনেকুৱা ঠাইৰ পৰা কিনি আনে দোকানৰ পৰা কিনি আনি কিনে। পিঠ বিলাক প্লেটত দিয়ে। সেনেকুৱা ধৰণৰ
ত', আজিকালি তেনেকুৱা পৰিস্থিতি হৈ পৰিছে আৰু কিনো বুজাবা মানুহবিলাক তাকে বেছি যেন আধুনিক হৈ গৈছে, আৰু আধুনিক হোৱাৰ লগে লগে মানে এলেহুৱা হৈ গৈছে। তোমালোকৰ মোৰ ভাল লাগিছে যে, তোমালোকে পিঠা যে বনাইছা। এই গৰমৰ দিনতো হয় নে? তোমালোকৰ এতিয়া তোমালোকৰ ভাইটি ভন্টি আহিব মামাৰ ল'ৰা পেহীৰ ল'ৰা ঘৰত আহিব তুমি তোমালোকে তেওঁলোকক পিঠা আদি খুৱাব পাৰিবা। কেনেকুৱা এটা ভাল লাগিব নহয় আৰু কিনি অনা পিঠাও নহয়। তোমালোকে ঘৰত নিজে বনোৱা পিঠা
উম', হয়। দিয়া মানে সেইটোৰ মানে আমেজে সুকীয়া আৰু
উম, আৰু তুমি এনে ঢেঁকী খুন্দি পাইছা নে নাই?
পাইছো কিন্তু চাউলৰ গুৰি খুন্দি পোৱা নাই। এনেই যে মানুহে ধেমালি কৰি থাকে যে, এই তেতিয়া কে তিয়াবা ধৰি লোৱা কেতিয়াবা বগৰী খুন্দো বা কিবা খাবৰ কাৰণে হ'লে টেঙা বিলাক বেছিকে খুন্দা যায়। টেঙাও খুন্দে ন বহুতে খাবৰ কাৰণে আমি মানে খাওঁ আৰু অ, টেঙা আমি ঢেঁকীত খুন্দি খাওঁ ন। ছোৱালী বিলাকৰ জুতি আৰু নক'বা ঔটেঙা, বগৰী টেঙা, কেতিয়াবা আমো এনেকে খুন্দা যায়, মানে ভাল লাগে, এনেকে খুন্দি কিনে খাই।
উম', হুম,
ত', তেতিয়া মানে অ, নাই। আমি খুন্দি কিনে খাওঁ। তেতিয়া মানে ঢেঁকী দি পাইছো। কিন্তু চাউলৰ ঢেঁকী মানে চাউলৰ গুৰি কৰিবৰ কাৰণে ঢেঁকী দিব নিদিয়ে মাহঁতে কিবা বোলে। নিয়ম থাকে সেনো সেই কাৰণে নিদিয়ে দিব
উম', আৰু তুমি হেৰি শুনিছা নে? উৰল নে উৰাল শুনিছা নে?
অ', শুনিছো। কিন্তু দেখা নাই। আমাৰ ঘৰত মানে ঢেঁকীয়ে আছে। সেইকাৰণে উৰলৰ ব্যৱস্থা ঘৰত নাইয়ে।
অ', মই ভাবোঁ যে তুমি তুমি এটলিষ্ট শুনিয়ে থাকা। কাৰণ সেইটো কেতিয়া ইউজ কৰিব নাযাবা কাৰণ কি জানা মই এবাৰ ইউজ কৰিছিলো। মোৰ কঁকালৰ বিষ হাতৰ বিষ মানে মই সেইদিনা নোৱাৰিলো আৰু তোমাৰ ঢেকীটো সেই ক্ষেত্ৰত বহুত ইজি হয়। ওপৰত তুমি মানে চাউল নহয় হে, নহয়। নহয় হে, নহয়। নহয়ে। নহয়। গুৱাহাটীত প্ৰায় মানুহ বিলাকৰ যিহেতু ঢেকি নাথাকে। তেওঁ তেওঁলোকে তোমাৰ উৰলটো বেছি মানে ব্যৱহাৰ কৰে।
অ', হয়। দিয়া আৰু হেৰি মই মানে উৰলটো ফাষ্ট দেখিছিলোঁ। এই আমাৰ যে কাৰ্টুন এখন আছে। দৰেমন খন তাতে যে সিহঁত তাতে এয়া মনত যাই যে চন্দ্ৰত যায় চন্দ্ৰত যায়। তাতে ৰাইচ কেক বনাই সেই তেতিয়া অ', সেইটো এপিচডত অ, মোৰো এ তাতে মানে মই দেখি দেখিছিলো। তাই সেনেকে মই তাছত মাক সুধিছিলো মা এইটো বস্তুতটো কি হয় মাৰ পাছতটো উৰল হয়। এইটো গাঁও বেছিভাগ থাকে, আৰু কিন্তু আমাৰ ঢেকি আছে। কাৰণে আমাৰ ঘৰত সেইটো নাই। অ', মই তেতিয়াৰ পৰা গ'ম পাওঁ যে, উৰল হয়। তাতে চাউল খুন্দে কিন্তু মানে তেতিয়া পৰা জানো যে আচ্ছা দৰেমনহঁতো মানে অসমৰে নিচিনা মানে এনেকুৱা ধৰণৰ জাগা নিচিনা পৰা বস্তু নিয়ে।
উম', তোমাৰ আহ কয় ন যে, অসমখন বহুত ধুনীয়া কাৰণে ব্ৰিটিছে অসমত আক্ৰমণ কৰিছিল বা অসম খন শাক্ৰ অসমত শাসন কৰিব চেষ্টা কৰিছে।
অ, হয়-হয় শুনিছোঁ কাৰণ অসমৰ বহুতো বস্তু বা অসমৰ বহুতো সম্পদ ব্ৰিটিছৰ চকুত লগা আছিল যেনেকে এই ময়ূৰ সিংঘাখনে এতিয়া আমি যদি সেইখন সিংঘাখন আমাৰ লগত থাকিল হয় আমি কিমান মানে এটা মানে ডাঙৰ বা কিমান এখন অ, আগ-আগবঢ়া ৰাজ্য হ'ল হয় বা আগবঢ়া এখন দেশ হ'ল হয় আমাৰ কাৰণে।
হম, কি ক'বা আৰু। আৰু অহ, আৰু তুমি এনে পিঠা পনা আদি কেতিয়াবা চুৰ কৰি খাই পাইছা নে ধৰা বিচনাতলত ধৰা মাহঁতে থৈ দিছে আহ মাহঁতো কোনো নাই এতিয়া মনে-মনে দুখন পিঠা খালোঁ এনেকুৱা ধৰণৰ?
মই মানে ভাল নাপাওঁ যে এইকাৰণে মানে এইটো পৰম্পৰা মোৰ নাই। এনে তুমি খাই পাইছা নে নাই?
পাইছোঁ-পাইছোঁ মই মোৰ প্ৰত্যেকবাৰে হয় দিয়া আৰু তোমাৰ আমাৰ মায়ে মানে কাটা নিমকি বনাই মানে প্রত্যিকবাৰে।
অ', অ',
ত' সেইটো বেছিকে খোৱা যায়। মা অলপ খং কৰে মানে-মানে থাকে ন' যে আলহী আহিব আলহীক-আলহীক কি দিম থাকে ন, ত'তাৰ ফলত কেতিয়াবা অলপ খং কৰে আৰু সে
অ, এইটো হয়ে দিয়াচোন আৰু মই আছিলোঁ মই আচলতে পিঠা পনাৰ প্ৰতি সিমান হেৰি নহয় আগ্ৰহী নহয়তো ত' মানে মই সৰু তে এই সৰু - সৰু মাছ থাকে যে সেই মাছ মই আগতে মনে-মনে চুৰ কৰি খাইছিলোঁ।
অ, সৰু চানা মাছ বুলি যিটো কয়?
অ, সেইটো অ, তাৰপিছত মানে এবাৰ কি হ'ল জানা টেবুল এখনত এনেকে ভাজি কিনে এক মানে চৰিয়া থৈ দিছে মই কিবা কাৰ্টুনে চাই আছিলোঁ নেকি টিভি চাই- চাই মনে - মনে খাই-খাই-খাই-খাই লাষ্টত দেউতাক দিব কাৰণে মাছ এটাও বাকী নাই।
উম,
এনেকে মায়ে কি কয় তই গোটেই কেইটা খাই পেলালি এতিয়া মই দেউতাক দিম কি এ ৰাম মই যি গালি খাইছোঁ সেইদিনাখনে এক চৰিয়া খাইছোঁ মই সেইদিনাখনে বহি-বহি মানে যেনকে ভুজিয়া খাওঁ সেনেকে মানে ধুনীয়াকে খাই আছো আৰু।
আচ্ছা।
মানে কিছুমান প্ৰিয় বস্তুবোৰ তেনেকে ভাল লাগে আৰু। ত'নহয় নে লাগা হলে তুমি লগাহ'লে তুমি গালিয়ে নুশুনা কিয় এ গালিয়ে শুনি কিনো তে আগতে খাই লওঁ বা আগতে কৰি লওঁ কামটো সেনেকুৱা।
হয় অ, আৰু এনে এৰি পিঠা পনাৰ ক্ষেত্ৰত হেৰি খাই ভাল পোৱা নাই পিঠা পনা নহয় বাৰু চিৰা, দৈ আৰু গুৰ যে খাই ভাল পোৱা নে জলপান হিচাপে যে খাই?
অ, মই ভাল নাপাওঁ দিয়া মই মানে খাওঁ বাৰু কিন্তু ভাল নাপাওঁ মানে আমাৰ মায়ে আৰু মানে তোমাৰ বহুত ভাল পায় এইবিলাক মানে আমাৰ মা মানে ধৰা তোমাৰ গাখীৰ, ভাত, কলো যদি দিয়া বেলেগ নালাগে আৰু। আমাৰ মাৰ মানে সেইবিলাক খুব প্ৰিয় গাখীৰ, কল, ভাত।
অঁ! মোৰো একদম মই বিৰাট ভাল পাওঁ আৰু মই দৈ, চিৰাও ভাল পাওঁ। দৈ, চিৰা লগত অকমান জুলিয়া গুৰ হ'ব লাগে। আৰু চিৰা নহ'লেও কেতিয়াবা আমাৰ মানে ঘৰত দৈ থাকেই আৰু। আমাৰ গৰুৰ গাখীৰ আহে মানে আনিব যায় দেউতাই। তাৰ পৰা গৰু গাখীৰ আনি কিনে ইয়াতে দৈ বনাই থয় আৰু। দৈটো বাৰু আমাৰ ঘৰত প্ৰায় থাকেই ফ্ৰিজত আৰু বেছি কিবা চিৰা বা মুড়ি থাকে। মই সেয়ে কেতিয়াবা সেনেকে পোৱা যায় আৰু মানে ভাল লাগে আৰু সেই বস্তুটো, বিৰাট মানে প্ৰিয় আৰু।
অঁ! মোৰ মই মানে বুজি নাপাওঁ মানে ছোৱালী বিলাকে বা আমাৰ মায়ে বা কিবা ভাল পায়। মোৰ মানে কি জানা? মই মানে তোমাৰ ভাতৰ লগত এনেকে স্পাইচি হ'লে ভাল লাগে ধৰা এ দালি মানে মই কি মই ইফালে কিন্তু জালাও নাখাওঁ কিন্তু মই জালা অলপো খাব নোৱাৰো। খাওঁ আৰু কেতিয়াবা কিবাকে। মানে সেইকাৰণে মই সেই-সেই সেইকাৰণে মানে মোক মানে ঘৰত জোকায়ে। যে অ বেলেগত-বেলেগত-বেলেগত জ্বালা নাখায় অকল মাংসৰ আঞ্জাত জ্বালা খাব পাৰে আৰু সি।
অ হয় দিয়া হয়-হয়। হয় বহুতকে কয় মই জ্বলা খাব পাৰোঁ কিন্তু। কিন্তু মানে এয়া বেলেগ বুলি কৈ যে এই গাখীৰ, কল, ভাতটো অকমান বেলেগ বা এইটো দৈ চিৰাটো অকমান বেলেগ মানে ভাল লাগে আৰু কিবা এটা খাইয়ে ভাল লাগে। ৰাতিপুৱা যদি সিখন সেইটো ভাত দিয়ে গৰম-গৰম ভাত অকমান, গৰম-গৰম গাখীৰ লগত এটা কল এ মজা আৰু।
আচ্ছা! বাৰু আজিলে এৰিছোঁ দিয়া। উম দিয়া-দিয়া।